অ
এইয়া কাম কৰি আছোঁ। ক
কি কাম কাপোৰৰ কাম।
কাপোৰ এযোৰ ফেব্ৰিক কৰি আছোঁ।
ভাত খালি?
অহ ভাত খালোঁ। এ কাপোৰযোৰ কালি অনলাইন না ছিলো অনলাইনত আনি পেলাই বোলো এটা ফুলৰ ডিজাইন এটা কৰিব মন গৈ আছে বোলো, ৰহ কৰি চাওঁ।
অ নতুন ফুল বনাইছ?
অ নতুন বনাইছোঁ। এযোৰ এবাৰ ফেব্ৰিক কৈছো, খালি ফেব্ৰিক। কৰিছ?
খালি ফেবি কেনে হেয়ি ফুল দিয়া নাই আও।
নাই ফুল চুল লগোৱা নাই। খালি ফেব্ৰিক কৰিছোঁ মানে কি ফুল এটা ডিজাইন এ এটা মই বহুত দিনৰ পৰা মোবাইলতে চাই আছিলো। ডিজাইনটো মোৰ পিন্ধিবলৈ মন গৈছেই এযোৰ কাপোৰ। মই বোলো নিজে আনি পেলাই পিন্ধো, চকলেট কালাৰ কাপোৰ এযোৰত বনাইছো।
অ'। চকলেটত কি কি ৰং দিছ বগা
উম গল্ডেন দিছো।
অকল এটা ৰঙে
অ গ নাই দুটা মাৰিব লাগিব, এটা ৰং মাৰিলে অকলে নিজিলিকিব নহয়, নহয় খালি কল, গলদেনে কিন্তু অ' তলত অ' গ'ল্ডেন তলত এটা হেৰি গ'ল্ডেনৰ টাইপৰ মানে অৰেঞ্জ কালাৰ টাইপৰ এটা মাৰি লৈছো। অ'। মানে গ'ল্ডেনৰ টাইপৰে আৰু তাৰপিছত ওপৰত পাইল কালাৰটো মাৰি দিছো। এটা ৰঙে অ', এটা ৰঙে হ'ব, এইটো এটাই চিম ফুল মানে কাপোৰযোৰ। মানে ডিজাইনটো বৰ ধুনীয়া লাগে, ধুনীয়া লাগে। এইটো ডিজাইন অ' পায়ল কালাৰটো দিলে জিলিকি যায় অ' আকৌ হেৰি পাথৰ লগাম একদম ধুনীয়াকে
অহ।
মানে এইটো ডিজাইনটো এনেকে লগ পাই খালি গ'ল্ডেনে মানে কাপোৰটো মিক্স মিক্স পাত, মিক্স পাতো হয়, নহয় হ'বলা এইটো কি কাপোৰ এতিয়া মই ভালকে চিনি নাপাও। কিন্তু মিক্স
অ' মিক্স পাট হ'লে ভাল লাগে ন বিয়াত সেয়াই। পিন্ধি যাব পৰা যায় পিছত এনে পাট টান হ'লে নোৱাৰিলে পিন্ধি যাবলৈ
এইযোৰ কটন নহয়, মিক্স পাতৰ নিচিনাই কিন্তু অকণ পিছল মিক্স পাতটোতকে অকণ বেছি পিছল।
অ' মিক্স পাটৰ সমানে দাম নে বেছি দাম?
নাই এইটো অনলাইনত কম দামত আনিছো অফাৰ দি আছিলে। দুশ ওঠৰ ওঠৰ টকা দি আনিছো।
অহ।
কম ৰেটত পালো কাৰণে অৰ্ডাৰ দি দিলো, ইমান ভাল নহয় কাপোৰতো তথাপিও কাপোৰযোৰ পিন্ধিব মন গৈ আছে। যায় কেতিয়াবা
কবা কৰি লৈ পেলাই ফেবিক হোপা কৰি লৈ আকৌ পিছত, কাপোৰ ভাল নহ'লে কি হ'ব অ,
অ ফেব্ৰিক কৰিলে পিন্ধিব পিন্ধিব পাৰিম এইযোৰ কাপোৰযোৰ একেবাৰে ইমান
নহয় পিছত কাপোৰতটো বেয়া হলে ধৰিল বেয়া লাগে আৰু
অ বেয়া লাগে কিন্তু একেবাৰে হেৰি নহয় পিন্ধিব পাৰি আৰু
ইমান দামী হেৰি ব হেৰি কবা লগা লগা হয় পাথৰ চাথৰ এহোপা দাম দি দি আনি আনি লগাই বি পিছত আকৌ বেলেগ, কাপোৰতো বেয়া হৈ যায় বোলে গৰমত পিন্ধিব নোৱাৰা তেতিয়া হ'লে এনে পৰি থাকিব,
পাৰিম গৰম একেবাৰে গৰমত পিন্ধিব একেবাৰে হেৰি নহয় গৰম নহব কাপোৰযোৰ ইমান একেবাৰে হেৰি নহব কিন্তু পিন্ধিব ভাল ভালেই লাগিব। একে একেবাৰে হেৰিতটো নহয় আৰু মানে অ। কিনে অৰিজিনেল মিক্স কতো নহয় আৰু
উম তই পৰ্দা চর্দা আনি পেলাই চিলা নে? কি?
পৰদা চিলাউ গা আৰুও চিলা অং চ গাম পৰদা চিলাও এ নিজপ কৰাগি কিনি আনিহে মাজতে চিলাই লৈছোহে দৰ্শন
উম
হয় অ আ গাৰুৱা ছিলাউ গাৰুৱা
অ।
অ। গাৰুৱা ফিল্ড দি -দি চিলাউ।
কাপোৰ সোপা কৰি থাকোতে চাগে টাইম যায় গৈ ন। ক ঊলও কাম কৰ অ ঊল কাম ময়ও কৰো নহয় ময়ও একোবাৰ হেৰিছে বনাই বেছি চি আছে নহয়। আমা ইহঁতৰ লগৰ ছোৱালী কেইজনী স বনাই আছো হ চেনা আকৌ হেৰি এয়া চাবিৰিং
অ
চাবিৰিং বনাইছো কেপ ন বেগো বনাইছো।
অ। বেগ এটা বেগ বনাব লাগে বেগটো ভাল লাগে অ অ কেইটকাকে বেচিছে বেগ বিলাক বেগ বিলাক কেইটকা কে বেচিছ?
উ বেগ থকা কিছুমান বেগ এশ চাৰে তিনিশ এনে তাত ডাঙৰটো তাৰপিছত দুশ এনেকুৱা
অ' আকৌ ইয়াত টেবুল ঢাকা বনাইছনে নাই?
টেবুল ঢাকাহে বনোৱা নাই এতিয়া একোবাৰ বনাই থাকোতে টেবুল ঢাকা বনাবই পাহলে
অ' সেয়াও বেচা যাব। অ' টেবু-টেবুল ঢাকা, শৰাই ঢাকা, চোফাৰত পাৰা।
বি এতিয়া অ' ৱাছকোত, হেৰি পেলাব বনাই লৈছে হা, সেইয়া তেনেকুৱাও ভাল লাগে নহয়নে? ঠাণ্ডা দিনত, অ'। ঠাণ্ডাত সেও বনাব বা
উম।
হয়।
ৱাছকোটটো ঠাণ্ডা দিনত চলে। চুৱেটাৰটোও চলিব, চুৱেটাৰটো ধুনীয়া-ধুনীয়া ডিজাইন দি চুৱেটাৰ বনালো, আজিকালি ঊলৰ চুৱেটাৰটো পিন্ধেটো মানুহে।
উম, অ' চুৱেটাৰ নাই চাইহে বনাও। সলাইও পেলাব পাৰি যেনিবা। সলাও পাৰোঁ। এতিয়া কুৰচা কামহে কৰি আছো। উম।
শিকিছ আও এতিয়া।
অ' এতিয়া কুৰচা কাম কৰি কৰি বেচি আছো। মোবাইলত দি আছোচোন।
মোবাইলত
কেপেনে এডালত পঞ্চাশ টকা, পঞ্চাশ টকা। তেনেকুৱাকে। কিনি আনো তে যায় ন? হা
অ
অ' সেয়াও বনাও। অ' সেয়াও পঞ্চাশ টকা উম। আকৌ বেগকেইটা এইয়া হেৰি এই ঘৰুৱা বেগ সৰু-সৰু
অ'।
সেয়া পঞ্চাশ ষাঠি টকা। সৰু -সৰুকেইটা ধৰি লও লৈ ফুৰিব হাত মুঠিতে লৈ ফুৰিব পাৰে হয় সেইকেইটাহত। উম উল।
উম ভাল লাগে আকৌ সেইকেইটা। বহুতে লৈ ফুৰা দেখোঁ। দেখিছোঁ।
অঁ' তেনেকে লৈ। হয় নহয়।
অ' মই ভাবো মই সময়ে নাই যে মই বনাম বুলি মইও ভাবো বোলো এটা বনাই ল'ম ৰে সময়ে নাই আকৌ ওলান। ঊল আগতে এগাল আনিছিলোয়ে আগতে ঢেৰ ফুল চুল বনাইছিলো মই ফুলৰ তাপ বনাইছিলো ফুলৰ তাপ।
অ' ফুলত আ মই ফুলো বনাই আছো ৰ কেইডাল মান পানি। এ ঘৰত আৰু সজাই থাক। সেইগডাল বেছা নাই আও।
অঁ।
ঘৰ এটা লগ লগাই থৈ দিছোঁ।
মইয়ো সেই ঘৰতে বন ঘৰতে সজাবলৈকে বনাইছিলো ফুল এটা দুটা নে তিনিটা বনাইছিলো আগতে। এই চিডি কেঁচাত যে এগাৰতে আগৰ, চিদি কেছেট যে,
অঁ অঁ সেয়া।
বনাব পাৰে না এটা ফুল বৰ ধুনীয়া লাগে ম।
উম।
উম।
এজ ৰখা গোল কে।
উম উম। গো গো এফাহ হেৰি ফুলৰ নিচনা হৈ। দে।
উম গৰু ছাগলী আনিব হোৱা নাই।
এতে এতিয়া কেইটা বাজিছেনো?
পাঁচ তাৰ মান‌ চাৰে চাৰি টা মান বাজি। জিলে নেকি?
নিব যোৱা নাই এতিয়া। এ! ওচৰতে আছে আনিম গে দেৰিকে অকমান। ঘাঁহ আজি ঠাণ্ডা বতৰ নহয় অকমান ঘাঁহ খাব যে দেৰি লৈকে।
অঁ।
ৰ'দ হ'লে হে অশান্তি পাই গৰুৱে।
অঁ অঁ, দুপৰীয়া পানী পাত। কিয়া অহ ছাগলী কি জনী এৰি দিয় নে এৰাল দিয় ছাগলী।
এৰালে দিও।
এৰি নিদিয়ে।
নিদু কুকুৰ আছে কুকুৰে কামোৰে যে। অ। এৰাল দিং। ছাগলী আনা হ'ল আহিলে ছাগলী ঘৰলে
ছাগলী আহিলে।
য়ে।
উম এতিয়া আকৌ পাঁচটাত দিয় আও।
অ পাত নিদিওঁ এতিয়া দানা চানা অকণমান দি দিওঁ অ।
ছাগলীও দানা খাই জানোঁ।
খাই। চাপৰ দিলে চাপৰ খাই নহয়। ছাগলী দানা খোৱাব লাগে। দানা খালে ভাল দানা খালে ডাঙৰ হয় মজবুত হয়। গাখীৰও ওলায় অ চাপৰটো খাব লাগে ছাগলীক।
এ সলে সেয়া নোখুৱাও পানী খুৱাও আৰু তাৰ পিছত আকৌ পাত চাত দি থওঁ।
অ' পানীটো খায়েই, পানীটো দুবাৰ, তিনিবাৰ খাই ছাগলীয়ে। হয়, উম কিন্তু এনে দানাটো খুৱাব লাগে দানাটো খুৱাব লাগে, দানাটো খুৱালে ছাগলীৰ অকমান ডাঙৰ হয়, গপচ হয়। পোৱালি তেতিয়া সোনকালে ডাঙৰ হয় তেতিয়া
পোৱালি কেইটা সোনকালে বেচিব পাৰিবি।
অ' আৰু দানাটো দাম আছে নহয়, সেইটো দানাও দাম আছে দে ত্ৰিশ টকা, পয়ত্ৰিশ টকা। যিখিনি হে দিব লাগে এক
অ' নহয় ছাগলীও ঢেৰ দাম হৈছে এতিয়া মাংসৰ দাম বেছি যে হা মাংস সাতশ-সাতশ।
সাতশ ন'
উম তা
ছাগলী মাস নিকিনো আমি, ছাগলী মাংস ইমান নাখাও যে ছাগলী ঘৰত পুহিলে ছাগলী মাং খাবলৈ বেয়া লাগেও ঘৰত আনি, ছাগলী যে ঘৰত পুহো আমি
বস্তুতটো খাবলৈ বেয়াই লাগে।
অ' এতিয়া বেলেগৰ পৰা আনিলেও ঘৰত খাবলৈ মন নাযায়, বিয়া- চিয়াই খাব পাৰো। কিন্তু ঘৰত আনি খাবলৈ মন নাযায়। বেয়া লাগে কিবা এটা
উম, কিবাকে পুহি আছো আও
অ' সেইকাৰণে আমি ঘৰত ছাগলী সেইকাৰণে আনি নাখাও।
উম হাঁহ পুহিলেও হাঁহ খাব বেয়া লাগে।
অ' মুৰ্গী কেইটা খাও, কিন্তু দেই মুৰ্গী কেইটা খাব পাৰি।
উহ হো মুৰ্গী কেইটা ঘৰতে পুহি খোৱা, সিহঁতে খাই, এতিয়া পোৱালি হৈছে নে নাই?
পোৱালি হৈছে।
মুৰ্গি পোৱালি কেইটামান হৈছে?
পোৱালি ছটা আছে এতিয়া।
অ' এতিয়া হেৰি মুৰ্গী খোৱা বেমাৰ লাগিছিল যে হয়।
অ' মৰিলে মোৰ পাঁচজনী মান, ডাঙৰ চাগৰ ডাঙৰ মুৰ্গী মৰিলে পাঁচজনী মান ঔষধ খুৱাই আছিলো তথাপিও মৰিলে।
উম, এতিয়া আকৌ পোৱালি হৈছে আৰু
এতিয়া পোৱালি পাঁচটা আৰু ডাঙৰ চৰাই, ডাঙৰ মুৰ্গী পাঁচটা আছে।
কণী পাৰি থাকে, তহঁতৰ ভালে দে ঘৰতে কণী-চনী চব পা আৰু গাখীৰ, কণী
আ
না
অ হ'ব দে পিছত কথা পাতিম অ
দে হ'ব দে ৰাখিছো চাপৰ কাম ক উম উম